উম।
হেল্ল' হেল্ল'।
আহ।
শুনিছা নে?
আহ শুনিছো।
আহ, আহ ভালেই দিয়া তোমাৰ কি খবৰ?
এ ভালেই দিয়া বহুত দিনৰ মোৰত কথা পাতিছো তোমাৰ লগত।
অ তাকে এই মইও গুৱাহাটী গলোগে যে
অঁ।
তাতৰ তাতো মানে অকমান কাম আছিল। অলপ মানে ব্যস্ত আছিলোঁ, সেইটো কাৰণে তোমাৰ কথাই পতা হোৱা নাই ৰখা।
হয় দিয়া।
উম বাকী খবৰ খাতি ভাল আৰু?
ভালে দিয়া আছোঁ আৰু।
অ অ অ কি কৰি আছা এতিয়া?
এতিয়া চাহ খাই পেণে বহি আছো।
আহ।
কি কৰি আছা?
মই কাপোৰ খিনি জাপি আছো ৰাতি ঠাণ্ডা লাগে যে। এই খোপা বতৰটোৱে যি দেখুৱাইছে আৰু এবাৰ গৰম। এবাৰ ঠাণ্ডা এবাৰ বোলে হেৰি ব্লেংকেট ওলাওঁ এবাৰ বোলে জাপো সেয়াই কৰি। চো আৰু কি কৰিবা।
ৰাতি মাজ ৰাতি ঠাণ্ডা লাগিব। দিনত আকৌ গৰম দিব।
ৰদ দাল দিছে এতিয়া।
তাকে ৰ'দডাল দিছে বৰ অশান্তি অ'।
উম।
তোমাৰ ঠাণ্ডা হলে একেবাৰে ঠাণ্ড কৰি দিব লাগে। ন, যদি গৰম হৈছে একেবাৰে গৰম কৰি দিয়া। মিছাই এদিন ঠাণ্ডা এক ছেকেণ্ডত। গৰম হ'লে দিগদাৰ হয় দিয়াচোন ব্লেংকেট খোপা। ডাঙৰ ডাঙৰ, পতককে সামৰিম পতককে হেৰি কৰিম বৰ অশান্তি লেতেৰা। হৈছে মানে, ধুই ধুই সোমাই থোৱা গৈছে চব। আকৌ ওলাব লগা হৈছে ঠাণ্ডাৰ কাৰণে।
বাকী চাহ পানী খালা?
অঁ অঁ খালোঁ দিয়া মই চাহ মানে চাহ অলপ এৰিছোৱেই
অ হয় দিয়া এৰিবই লাগে।
উম এই বহুত হেৰি হৈ গৈছোঁ আজিকালি মানে চেনীটো ললেগে বহুত। বেমাৰ আজাৰ হৈছে চেনী নিমখ ললে তো অলপ মানে চেষ্টা কৰিছোঁ আৰু চেনীটো অলপ এৰিবলৈ বাকী মই চব মিঠাই সেইবিলাকো অকণমান এৰিছোঁ মানে
এই মিঠা এইবিলাক বস্তু খালে বৰ ওজনো বাঢ়ে বুজিছা
অঁ সেইটো কাৰণে
ঔষধ মানে মিঠা ময়ো তেনেকে নাখাওৱে
উম ভালেই ভালে ভালেই মই মানে মিঠা খাই ভাল পাওঁ যে এইটো এৰিব
সেই এতিয়া ভাল পাও কিন্তু এয়া কোনো মিঠা খাই বেয়া পায় থাকিব পাৰে বাৰু দেই কিছুমান মানুহ মিঠা খাই বেয়া পায় কিন্তু আকৌ মই আকৌ মিঠা খাই ভাল পাওঁ মানে কিন্তু এই ভাল পোৱাটোৱেই যে বিপদ আৰু মাতি আনে
সেইটোৱেইতো মুখখনে আমি জিভাটো লোভ সামুৰিব নোৱাৰিলেইতো চবফালে ফচি যাওঁ
হয় দিয়া
তাকে আৰু তাকে মোৰ বিয়া এখন আছে গম পাইছানে লগৰ এজনী বাকৰ নৱেম্বৰ মানলে
নৱেম্বৰ মানলৈকে অ টাইম আছে দিয়া
তাকে তেতিয়ালে বোলো অকমান যদি নিজৰ দেহটো অলপ ভাল কৰি ল'ব পাৰোঁ খিনাই কৰি ল'ব পাৰোঁ
ফিট ধৰি লোৱা তেতিয়ালৈকে বুজিছা অ ফিট হোৱা ফিট হোৱা তেতিয়ালৈকে কৰা
তাকে অলপ নিজেও চাই
অলপ দূৰ ঠাইত নেকি বিয়াখন
কি কৈছা
বিয়াখন অলপ ওচৰে নে অলপ দূৰত
এ ওচৰৰে ঘৰৰ ওচৰৰে বেছি দূৰ নহয় পাঁচ মিনিটৰ বাট মানে সৰুৰ লগৰ যে আকৌ নগলেও নাথাকিলেও বেয়া কথা হ'ব ন
অ বেয়া কথা হব এইটো
উম ত' সেইটো কাৰণে যাব লাগিব আৰু সেয়ে চবে মানে তাকে সিহঁতৰ বিয়াখনলে চবে মানে আশা কৰি আছে আৰু যে বিয়াখন যাব আহিব খাব লাগিব লাগিব বুলি পিনে কিন্তু মানে মেইন হৈছে কি সিহঁতৰ বিয়াত বোলে মাছ মাংস নিদিয়ে ত চবে মানে এতিয়া মানে এ তোমালোকৰ বিয়াত চোন মাছ মাংস নিদিয়ে কেনেকে খাব আৰু আমাক দিব লাগিব এনেকে কৈ আছে আৰু অ নিৰামিষ ভূজি নহয় কিন্তু তেওঁলোকৰ কিবা সমাজৰ বোলে অলপ হেৰি আৰু সেইকাৰণে মানে নিৰামিষ নিৰামিষ দিব আৰু
একো নাই দিয়া এইটো এদিনৰ কাৰণে আৰু মানুহে এতিয়া হয় নে নহয়
হয় মানে ক'বলৈ গলে নহ নিৰামিষতে বেছি খৰচ হয় জানা মাছ মাংস
অ হয় হয় হয় এতিয়া মাছ মাংসত আমি এটা আইটেম নাথাকে ডাইৰেক্ট দি দি দিলে কোনবা মাছ খালে মাংস খালে বাৰু হয় নে নহয় এতিয়াটো হেৰি বুলি কলে নিৰামিষ বুলি কলে চবে খাবই বুলি কব পাৰি তেনেকুৱা হয় নে নহয় আৰু নিৰামিষ বুলি কোৱাৰ লগে লগে বহুতো আইদিম আইটেম তেওঁলোকে দিব বিচাৰিবই
হা হা সেইটোয়ে তুমিটো এটা আইটেমত নোৱাৰা তেতিয়া। তুমি দুটা তিনিটা চাৰিটা কৰিবই লাগিব তোমাৰ সন্মানৰ খাতিৰত
খৰচাহে বেছি হয় মো নিৰামিষ খোৱাদো লৈ পেলেনো মানুহে অলপ হেৰি কৰে যেনিবা হয় নে নহয় অকমান বাৰু অলপ আপচোচ কৰে কিন্তু নিজৰ কাৰণে ভাল আৰু হয় নে নহয় এদিনৰ কাৰণেনো কি নিৰামিষ খালে
একো নাই একো নাই সেইটোয়েটো নিৰামিষ খালেতো বেছি ভালহে বুলি ক'ব পাৰি তোমাৰ দেহ দেহ বিলাক ভাল থাকিব তুমি মানে সুস্থ হ'বা
উম
মাছ মাংস খালে মানুহ বিলাক বেছি উগ্ৰ হয় ন খং ৰাগ বাঢ়ে উম সেইটো কাৰণে ময়ো পিছে আজিকালি মইও বেছিকে এইবিলাক নিৰামিছতে মানে ভাল প্ৰিফাৰ কৰোঁ আৰু দেই
উম ভালকে বনাব জানিলে কৰিলে বুজি আমিজো হে আমি কৈছ খোৱাদেই ভয়ব বুজিছা তুমি তোমাৰ লগত কথা ম ম লগৰ কা
আৰু এনেও বস্তুবিলাক কাৰিকৰেী বনোৱাৰ পিছত ভালেই হৈ যায় চাবাচোন আমাৰ নৰ্মেল মানুহে বনালে যেনেকুৱা হয় কাৰিকৰ এজনে যদি বনাই দিয়ে তাতে বহুত ধুনীয়া সোৱাদ ওলায়
আজিকালি তেনেকুৱা ইমান নাপায় বুজিছা মানুহ বিলাকে যে তে নিৰামিষ তেনেকুৱা পাতিব নিবিচাৰে ন পাতে বুলি কব পাৰি মানে নিয়ামিজ বুলি। মানে কি সন্মানটোক কি মানে প দিলে মানে কি সন্মান নাথাকিব নেকি তেনেকুৱা বুলি ভাবে বুজিছ। মানুহেহে নাহিবনে নে কিবা বেয়াহে পাব নে।
তাকে কিন্তু সেইটোয়ে ভাল জানা বহুত ধুনীয়া ধুনীয়া মানে আই টেম খাব পাৰা যায়।
বাকী এতিয়াৰ পৰা তুমি মানে তৈয়াৰী চলাই আছা ন চলো আছিলেটামান লৈ হিচাপে তুমি নিজৰ দেহটোকোনে হেৰি কৰিব পাৰিবা বুজিছা।
অকমান নিজে মানে হেৰি সুস্থ হ'ব পাৰিম দিয়াচোন
তোমাৰ যদি বোলে ওজন বাঢ়িছে বা তুমি শকত হৈছা
তাকে কি হয় আৰু আজিৰ পৰাতো প্ৰচেষ্টা কৰিছোঁ
কৰা কৰা কৰা
কিন্তু এতিয়া ভগৱানে চ্বফটো দিয়ে নে নিদিয়ে আৰু ভগৱানেহে জানে আৰু নে মোক
ভগৱান অ সেই তোমাৰ লগত কথাটো ভগৱানে কিবা দিবই সেইটো তোমাৰ ওপৰতো বেছিভাগ ডিপেণ্ড কৰিব
উম উম তাকে তাকে
বাকী চিনেমাখন চালা নে সিদিনাখন যে কৈছিলা
অ চালো চালো এইখন মানে চুপা চুপি চালো দিয়া, বাকী মই ককটেল টো খনো চালো নহয় বৰমজা নাই নাই সেইদিনাখন নহয় মই গুৱাহাটী গৈছিলো যে
অঁ তাত চালা আৰু
অ তাতে চালো মই অকলে চাইছো জানা
বা
উম অলপ পাৰিলকে মানে নি মানে নিজে মানে হেৰি কৰিব শিকিছো আৰু কি! কি মানুহক পাম চোৱা আজি মই আজি মই ফ্ৰী আছো কাৰণে মই পাৰিছো কিন্তু বেলেগ ম কাৰণ ফ্ৰী নাথাকিবওঁ পাৰে হয় ন নহয়
সদায় কি মানুহক তোমাৰ লগত থাকিব নেকি আৰু কথাটো কৈছো থাকিব বাৰু কিন্তু প্ৰতিটো মুহূৰ্ততে। থাকিব নোৱাৰিব নহয় সকলো এটা এটা। লাইফ আছে বা কিবা কিনি কাম ওলাই মানুহহৰ--'
নোৱাৰি জানা আজি তুমি আজি তুমি ভালে আছা কাৰণে তুমি মানুহ পাইছা কাইলৈ তোমাৰ যদি কিবা হৈ য তুমি নাপাবও পাৰা মানুহ।
নিজে কৰাব খু নিজে কিছুমান কাম অকো কৰে বা অপাই দিব লাগে বুজিছা।
উ মই সিদিনাখন সচাকে নিজক টাইম দিছো ইমান ভাল লাগি যে ন মন মনটো মানে মোৰ একেবাৰে কি ক'ম এ কয় যে মানুহ ভিতৰৰ পৰা মানে একেবাৰে এটা মানে শান্তি পাইছো বুলি ক মই সেনেকুৱা শান্তি পাইছো সি মানে মোৰ নিজ ভাল লাগে। ম মই বোৰ লগৰ লগত অকলে চাম আৰু মোৰ একো ভয় লাগা নাই একো মই এম্বাৰেজ ফিল কৰা নাই বহুত ভাল লাগে। মনৰ পৰা শান্তি পাইছো মই
তেতিয়া তুমি চাওঁ দে যেতিয়া তুমিটো কক তেল খন চাইছা হয় নে নহয় তেতিয়া কাৰোবাৰ য চাই থাকোতে কাৰোবাৰ এজন থাকিব লাগিব বুলি সেইটো অনুভৱ কৰিছা জানো? তুমি নিজৰ নিজক অপ ইনজয় কৰিছা হয় নে নহয়। কৰিব লাগে ভাল ভাল ভাল লাগিছে।
সেইটোয়ে মানে তুমি চাবাচোন জীৱনটোত অকলে থাকি যাবা। ত' সেইকাৰণে অকলে কৰিব শিকিব লাগে মোৰ মন আছিলে যে মই ৰেষ্টুৰেণ্টত গৈ পেলাই অকলে স। মই খালোঁ। মই খাওঁ এতিয়াওঁ খাওঁ। খালোঁ মানে কি মই বহুত কা খাইছো এনেকে চাৰি পাঁচ বাতছে বেছিয়ে খাইছো তাৰপিছত মানে চিনেমা চাব মন আছিলে চিনেমাওঁ চালোঁ আজি মানে চৰি সিদিনা খন চালোঁ মই তাৰপিছত এটা আছে অকলে ফুৰিব যোৱা সেইটোও হ'ব আৰু ভগৱানৰ কৃ পাত ভগৱানে যদি বিচাৰে সেইটো কৰিম আৰু এদিন
বাকী কেনেকুৱা লাগিলে চাই
ভালে লাগিলে জানা মইতো ভালে পাইছো বহুতে কৈছে কি ভাল লগা নাই ভাল লগা নাই কিন্তু মই নাজানো তেওঁলোকে কি বেয়া পালে কিন্তু মোৰ নিচিনা মানে চিনেমাখন মই ভালে পাইছো সেই কাৰণে আৰু মানে গান চান বিলাকো ভাল। ষ্টৰী টো ভাল আছে। ধুনীয়া এটা মেছেজ দিছে তেওঁলোকে ত' সেইটো কাৰণে মোৰ ভাল লাগিছে আৰু আজি মানে আমাৰ জেনেৰেশ্যনটোৰ কাৰণে এটা মেছেজ আৰু সেইটো ত সেইটো কাৰণে ভালেই দিছে
উম বাকী অসমীয়াখন কেনেকুৱা লাগিলে
কি কৈছা!
অসমীয়াখন কেনেকুৱা লাগিল চাই?
অঁ অসমীয়া খন অঁ সেইখনো ভালেই এ দিয়া। এই ৱেব ছিৰিজখন চাই ল'বা যদি চোৱা তুমি আগত হা তেতিয়া অলপ ভালকৈ বুজি পাবা আৰু।
উম।
কিন্তু মানে মই মানে ইমানো এটা খাজ নাপালোঁ ঠিক আৰু কিন্তু তেওঁলোকে মানে বহুত। মানে হেৰি কৰিছে চেষ্টা কৰিছে যে সেইটোৱে ভাল লাগিছে বহুত খিনি মানে মিলাব চাইছে কিন্তু। আছেগে।
উম।
ত সেইটোৱে আৰু কি হয়। আৰু কি চিনেমা আছেনো? মোৰ বৰ কিবা চখ লাগিছে অ' চিনেমা চোৱা। আগতেও চাওঁ কিন্তু মানে এলাহ লাগে। কিন্তু এইবাৰচোন মোৰ এই সিদিনাখন যে অকলে চোৱাৰ পৰা মানে মোৰ এতিয়া চাওঁ চাওঁৱেই লাগি থকা হৈছে। সেইটোৱে বেছি কনফিডেণ্টটো ফিল হৈ গ'ল নেকি মোৰ।
যাবা যাবা যাবা ওচৰত যদি কেইবা হ'ল আছে।
চ তাকে সেইটোৱে। কি হব বাৰু ঠিকে আছে ন ৰাখিছো দিয়া।
আহ ৰাখিছো দ